উম শুনিছো শুনিছো মোৰ মাততো শুনিছা নাই
অ শুনিছো শুনিছো কি কৰিছা
এয়া তোমাৰ এনেই বিচনাতে পৰি আছো কি কৰিবা
তাকে
গৰমতটো একদম অত্যাধিক জানানে বহুত বেছি
তাকে আমাৰ এইফালেও গৰমত থাকিবই পৰা নাই নহয় গম পাইছা নাই
একে কিনো হৈছে জানো বতৰটো দেখোন সেমেকা হলেও গৰমতটো কমা নাই
ফেন চলি আছে ফেন চলিও মানে একেবাৰে
উম কাম নাই কাম নাই।
অ' তাকে ইমান গৰম পৰিছে।
তাকে হে‌ উম ভাত পানী খালো বাৰু দেই তুমি খালানে?
অ অ মই খালো খালো বাৰু কিহে খালা তুমি।
এয়া দালি ভাজি সেইয়াই আৰু কিনো খাবা
আহ
ডাক্তৰ আজি ইমান দিনৰ মূৰত ফোন কৰিলা আৰু কোৱাচোন বাৰু।
ফোন কৰিলো মানে সেই তোমাৰ গৰম চৰমো এইটোহে গ'ম পাইছা নাই।
তাকেহে
তাকে মানে মোৰ মানে। কিছুমান কথা জানিবলৈ মন গৈছিলে, গ'ম পাইছানে, এতিয়া যে আমাৰ যে ইমান। অত্যাধিক যে গৰমটো যে হৈছে ইয়াৰ আচলতে কি কাৰণে ইমান গৰম।
অ এতিয়া এতিয়া তুমি। আমি এটা কথা জানো যে আমাৰ যিটো পৰিৱেশৰ ভাৰসাম্য বা আমাৰ যিটো বস্তু আছে আমি এটা কথা শুনি আহিছো এটা শব্দ গোলকীয় উত্তাপ বৃদ্ধি। এই গোলকীয়া উ বৃদ্ধিৰ কাৰণে কি জানি আমাৰ এই গৰমতটো ইমান বাঢ়ি গৈছে দেই মোৰ অনুমান আচলতে কাৰণ গোলকীয় উত্তাপ বৃদ্ধি আচলতে কেনেধৰণে হ'ব। আমাৰ মানুহৰ যি প্ৰকৃতিৰ বিৰোধে। কাৰ্যকলাপ সেইসমূহৰ জৰিয়তে। হে আমাৰ গোলকীয় উত্তাপটো বৃদ্ধি হ'ব কাৰণ চোৱা আমাৰ এই গোলকীয় উত্তাপ বৃদ্ধি এনেকুৱা এটা বস্তু নহয় যে এদিন - দুদিনতে বৃদ্ধি হ'ব। এই বস্তুতো কি হয়, যুগ - যুগ ধৰি চলি আহি থাকে। এতিয়া মানুহে যি কামবোৰ কৰি আহিছে আচলতে এই গছ - গছনি কটাকে ধৰি তোমাৰ বিভিন্ন ধৰণ নৰ এইবিলাক নদ - নদীৰ পৰা ধৰি পুখুৰী এইবিলাক পুতি মেলি তোমাৰ পাহাৰ কটাকে আদি কৰি বিভিন্ন ধৰণৰ কামবিলাক যে আছে এই কামবিলাকৰ কাৰণে কি হৈছে, আমাৰ গৰমটো বৃদ্ধি পাইছে, কাৰণ আমি যদি চাওঁ, আমাৰ পৰিৱেশৰ ভাৰসাম্যত ৰ ক্ষা কৰি থকা আটাইতকৈ একদম প্ৰধান কাৰক হৈছে আমাৰ গছ - গছনি। আমাৰ মানুহে কি কৰে দেই, তোমাৰ এটা যেনিবা ডাঙৰ বিল্ডিং বনাবলগীয়া হ'ল বা এটা কোম্পানী বনাবলগীয়া হ'ল, তেতিয়া তেওঁলোকে কি কৰে এই হাবাৰ - হাবাৰ গছবোৰ কাটি পেলাই এই সেইত কোম্পানীসমূহ প্ৰতিষ্ঠা কৰে মানে নিজৰ লাভৰ কাৰণে পৰিৱেশৰ বস্তুবোৰ ধ্বংস কৰে। তেওঁলোকে ভাবি নাচায় যে আমি যে নিজৰ লাভৰ কাৰণে এই কামটো কৰিছো। এ টো আচলতে আমি ভাল কাম কৰিছো নে বেয়া কাম কৰিছো? তেওঁলোকে এই কথাটো নাভাবে কিন্তু আচলতে কি হয়, যেতিয়া আমি এজোপা গছ কাটি ধ্বংস কৰি দিম তেতিয়া কি হয়, আমাৰ বহুত ধৰণে অপকাৰ হয় কাৰণ গছে আমাক কাঁহ দিয়াৰ লগতে উশাহ - নিশাহকে আদি কৰি মানে বহুত লাভ কৰি লাভৱান কৰি তোলে আমাৰ গছ এজোপাই, সেই ক্ষেত্ৰত মানুহে যে যেতিয়া এনেধৰণে হাবাৰ - হাবাৰ গছবোৰ কাটিব বা আমাৰ পাহাৰ সমূহ ধংস কৰিব তেতিয়া কি হ'ব, আমাৰ পৰিৱেশৰ ওপৰত মানে বৰ বেয়া প্ৰভাৱ পৰিব। মানে পৰিৱেশৰ যিটো ভাৰসাম্য সেইটো আচলতে একদম চি ষ্টেবুল হৈ নাথাকে মানে সুস্থিৰ হৈ থাকিব নোৱাৰে হেৰাই যায়, উহুম।
হয় হয়।
কি হৈছে আমাৰ আমি যদি চাওঁ আজিৰ পৰা দচ বছ ত বা পাঁচ বছৰৰ আগত কিন্তু এই একেখিনি সময়তে ইমান গৰম নাছিলে। এই সময়খিনিত হয়তো আমি ফেন চলাবও পৰা নাছিলো, ইমানটাও গৰম নাছিলে কিন্তু বৰ্তমান সময়ত কি হৈছে আমি ফেনটো বাদ দিয়া, এ চিৰ তলত থাকিও আমি শান্তি পোৱা নাই। সেই সকলোবিলাকৰ কাৰণ আচলতে মানুহ। কাৰণ গোলকীয় উত্তাপ যেতিয়া বৃদ্ধি পাব তেতিয়া কি হ'ব আমাৰ পৰিৱেশৰ যিটো ভাৰসাম্য সেইটো দিনক দিনে বেয়া হৈ হৈ গৈ থাকিব আৰু গোল কিয় উত্তাপ বৃদ্ধি মানে কি? আচলতে আমাৰ যিটো সূৰ্যৰ পৰা তাপ যৰ ৰশ্মি সেইটো কি হৈছে আমাৰ পৃথিৱীৰ ওপৰত বৰ বেয়াকৈ পৰিবলৈ লৈছে। আমি জানো যে আমাৰ সূৰ্যৰ যিটো এটা বৰ বেয়া ৰশ্মি আছে অতি বেঙনীয়া ৰশ্মি যিটো ৰশ্মিত যদি আমাৰ পৃথিৱীত ডাইৰেক্টলি পৰিবলৈ হয় তেতিয়া আমাৰ গোটেই পৃথিৱীখন জ্বলি পৰি নষ্ট হৈ যাব আৰু সেই উহুম সেই ৰশ্মিটোক বাধা দিবৰ বা বাবে আমাৰ বায়ুমণ্ডলত এটা ষ্টৰো আছে। মানে এখন বেৰৰ নিচিনা কাম কৰে কিন্তু বৰ্তমান কি হৈছ তে মানুহে যেতিয়া উধাই - মুধাই গছ - গছনি কাটিছে, পৰিৱেশবোৰ ধ্বংস কৰিছে এতিয়া কি হৈছে সেই যিটো ষ্টৰে আমাৰ বায়ুমণ্ডলৰ একদম বৰ বেয়া ৰশ্মিটো ধৰি ৰাখে
সেই বেৰ খনত কিছুমান ছিদ্ৰ হোৱা মানে বৈজ্ঞানিক সকলে দেখিবলৈ পাইছে। তাত মানে কিছুমান সৰু সৰু ফুটা হৈছে। যাৰ ফলত কি হৈছে? আমি এতিয়া তুমি চাবাচোন আমাৰ যদি ঘৰৰ টিংপাত খিলাত এটা সৰু ফুটাও থাকে তেতিয়া সেই ফুটাটো দি আমি সূৰ্যৰ ৰশ্মি পৰি আমি ঘৰৰ পকাত বা মাটিত পৰা দেখা পাওঁ। সেই ক্ষেত্ৰত আমাৰ সেই, যিখন তোমাৰ বেৰে আমাৰ অত অতি বেঙুীয়া ৰশ্মিটো ধৰি ৰাখিছে। সেইখনৰ ক্ষেত টো একেই হ'ব। কাৰণ, অঁ সেইখনৰ যেতিয়া এটা সৰু সৰু কিছুমান চিএ দেখিবলৈ পাইছে তাৰ ফলাফলটো এইটোৱে তেওঁলোকে কব বিচাৰিছে যে সূৰ্যৰ পৰা ওলোৱা যিটো অতি বেঙনীয়া ৰশ্মি সেই ৰশ্মিটো আমাৰ পৃথিৱীত মানে ডাইৰেক্টলি পৰিবলৈ অলৰেডি আৰম্ভ কৰিছে সেইবাবে কি হৈছে মানুহৰ বৰ মানে, অসমৰ যিটো ধৰা অসমৰে হওঁক বা পৃথিৱীৰে হওঁক এই গৰমতো একদম আগতকে বহুত বৃদ্ধি পাবলৈ ধৰিছে আৰু আগতে যিমান গৰম দিলেও আমাৰ কি হৈছিলে চাবাচোন, আমি অকল ঘামিছিলো বা আমাৰ গৰমটো অনুভৱ হৈছিলে। কিন্তু বৰ্তমান সময়ত যিটো গৰম দিছে, এতিয়া যদি আমি ভালদৰে লক্ষ্য কৰো কি হয় এই ৰ'দত যদি আমি খুব বেছি বেছি দহ মিনিট বা পাঁচ মিনিট ৰখি দিওঁ, আমাৰ গা বিলাক আ আচলতে কি হয় জুই জ্বলাই দিয়া নিচিনা পুৰিবলৈ আৰম্ভ কৰে। উৰি যায় অঁ আৰু তুমি চাবাচোন ৰ'দত যদি তুমি আধা ঘণ্টা মান ঠিয় হি দিয়া, তেতিয়া তুমি গোটাই স্কিনখন মানে জ্বলি পেলাই- চানবাৰ্ন হৈ আমাৰ গোটেই স্কিন খন প্ৰথম ৰঙা হৈ যাব, তাৰপিছত যেতিয়া আহি চাবা তুমি দেখিবলৈ পাবা যে গোটেই স্কিনখন আলতে জ্বলাই দিয়া নিচিনাকৈ ক'লা হৈ পৰে। এই ইয়াৰ আচলতে প্ৰধান কাৰণ সেই মানুহ। মানুহে যে
মানুহ।
ওম মানুহে প্ৰকৃতিৰ বিৰুদ্ধে যিবোৰ কাম কৰি আহিছে তেওঁলোক নভবা নিশচিন্তাকৈ যেনেদৰে নিজৰ লাভৰ কাৰণে প্ৰকৃতিবোৰ ধ্বংস কৰিছে তাৰ পৰিণামটো কিন্তু এতিয়া প্ৰকৃতিয়ে আমাক লাহে লাহে দেখুৱাবলৈ আৰম্ভ কৰিছে। কাৰণ চ' আমি প্ৰকৃতিৰ লগত খেলা কৰাতটো একদম ভাল কথা নহয় কাৰণ প্ৰকৃতিৰ যিটো শক্ত সেই শক্তিয়ে হয়তো আমাক এক ছেকেণ্ডত সকলোকে একদম ধ্বংস কৰি পেলাব পাৰে। আমি যিমান পাৰো প্ৰকৃতিক ৰক্ষা কৰিবলৈহে চেষ্টা কৰিব লাগে কিন্তু মানুহে কি কৰে নিজৰ লাভৰ কাৰণে প্ৰকৃতি ধ্বংস কৰি যায় তেতিয়া কিন্তু এইবিলাক মনোভাৱ তেওঁলোকৰ মনলৈ নাহে। এতিয়া সেয়া প্ৰভাৱ পৰিছে আমি অতি বেঙুনীয়া ৰশ্মিৰ কিছুমান হয়তো একদম অকণমানে অকণমানি ৰশ্মিও আমাৰ পৃথিৱীত পৰিছে নহলে চোৱা ইমান আমি কিমান গৰমতো থাকিলেও আমাৰ ইমান পুৰণি নঠিছিলে। কিন্তু বৰ্তমান এতিয়া আমি শুই উঠিয়ে যেতিয়া কেতিয়াবা মানুহে কি হয় শুই উঠিয়ে ৰ ৰশ্মি ল'বলৈ যায়। সূৰ্যৰ তেতিয়া তেওঁলোকে এই কথাটো মানে লবলৈ তেতিয়া ইমান হেৰি নাছিলে এতিয়া কি হৈছে ৰাতিপুৱা শুই উঠি যদি ৰ'দ ল'বলৈ যাওঁ আমাৰ গা সমূহ পুৰণি উঠে।
হয় হয় তুমি এইখিনি কথাখিনি ঠিকে কৈছা বাৰু। এতিয়া তোমাৰ কি হৈছে সেই গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আচলতে গৰম তটো বহুত দিনক দিনে বাঢ়ি বাঢ়ি গৈছে। আৰু কি হৈছে আমাৰ এতিয়া যিটো সূৰ্য্য সূৰ্য্য পোহৰটো মানে বহুত মানে এতিয়া কাড়া হৈ গৈছে চোকা হৈ গৈছে যাৰ ফলত কি হৈছে আমাৰ অহ মানে তোমাৰ ছালৰ ছাল বিলাক পুৰি গৈছে মানে সূৰ্য্যৰ পোহৰত। অহ আৰু এতিয়া কি হৈছে মানুহৰ ছালৰ বেমাৰ বিলাক খুব বেছিকে হোৱা দেখা গৈছে মানে তোমাৰ সেই তুমি যে কৈছিলা যিটো আমাৰ অজন স্তৰটো ফুটা হৈ গৈছে। সেই অজন স্তৰটো ফুটা হৈ যোৱাৰ ফলত কি হৈছে যিটো আমাৰ অতি বেঙুনীয়া ৰশ্মিটো সেই সূৰ্য্য পোহৰ দ্বাৰা অতি বেঙুনীয়া ৰ ৰশ্মিটো আহি মেলি আমাৰ ছালত পৰিছে সি ডাইৰেক্ট গম পাইছ নাই যেতিয়াই সেই ৰশ্মিটো আমাৰ ছালত পৰিছে সি এতিয়া কি কি হৈছে আমাৰ তোমাৰ ছালত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে গম পাইছা নাই অহ গতিকে সেইটো আচলতে এটা গোলকীয় উত্তাপৰ মানে কাৰনে হয় গম পাইছা নাই এতিয়া আ আচলতে সেই গোলকীয় উত্তাপ বিলাক বৃদ্ধি হৈছে কেনেকৈ এতিয়া চোৱা আমাৰ মানুহ বিলাকে তোমাৰ গছ গছনিবোৰ যিটো মানে ৰকমত কাটিছে যি ৰক কমে কাটিবলৈ আৰম্ভ কৰিছে সেইটো সেয়াত যদি কাটি থাকে তেনেহলে কি হব আমাৰ পৃথিৱীত হয়তো এদিনাখন গৈ গৈ গছ গছনি নাইকীয়াই হৈ থাকিব। ইমানেই স্পীড কাটিছে গম পাইছা নাই এতিয়া গছ গছনি আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত কিমান মানে সহায় কৰে গম পাইছা নাই এইটো অহ গছ গছনিয়ে তোমাৰ পৰিৱেশৰ ভাৰসাম্য অৱস্থাটো ৰক্ষা কৰি ৰখাত বহুত এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা। পালন কৰি আহে গম পাইছা অহ এতিয়া তোমাৰ অহ এজোপা গছে আমাক অক্সিজেন দিয়ে ছাহ দিয়ে। তাৰ লগতে বহুতো কিবা কিবি বস্তু দিয়ে ফল মূলৰ পৰা আদি কৰি গতিকে আমাৰ গোলকীয় উ তাপ বৃদ্ধিত কি কৰে সেই আমাৰ গছে আমাৰ বহুত মানে বহুত খিনি সকাহ দিয়ে কাৰণ মানে গছ বিলাকে যিবিলাক তোমাৰ অহ বেয়া মানে তোমাৰ গেছ যিবিলাক তোমাৰ বেয়া গেছ সেই গেছ বিলাক শো শোষণ কৰি লয় যাৰ ফলত কি হয় আমাৰ আহ তাপটো অলপ কমি যায় গম পাইছা নে নাই? আৰু মানে কি হৈছে এতিয়া মানুহ বিলাকে তোমাৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপ বিলাক বেছিকৈ কৰিবলৈ লৈছে। গম পাইছা নাই এতিয়া তুমি চাবা হা এতিয়া আমি তোমাৰ যিখিনি যান বাহন ব্যৱহাৰ কৰি আছো বৰ্তমান, সেই যান বাহন সমূহৰ ফালে যদি মন কৰা তাৰ পৰা যিখিনি ধোঁৱা নিৰ্গত হয় সেই ধোঁৱা খিনিয়ে কি কৰে। আমাৰ যি বায়ুমণ্ডল, বায়ুমণ্ডলত তোমাৰ বিয়পি পৰে। যাৰ ফলত সেই বায়ুমণ্ডল খিনি, বায়ুমণ্ডলৰ পৰা সেই ধোঁৱা খিনি গৈ মেলি তোমাৰ আমাৰ গোলকীয় উত্তাপ বৃদ্ধি এটা ডাঙৰ অৰিহণা
অৰিহণা যোগায়। অহ
গম পাইছ নাই? গতিকে আমি সেই যিমানে এতিয়া ইন্ধনৰ-ইন্ধনৰ মানে বেছি হৈ গৈ থাকিব, ইন্ধন সমূহ যিমানেই বেছি হৈ গৈ থাকিব, সিমানেই আমাৰ গোলকীয় উত্তাপটোও বৃদ্ধি হৈ হৈ গৈ থাকিব। কা অহ, কাৰণটো এতিয়াটো তোমাৰ গাড়ী-মটৰৰ সংখ্যাটো তো কমি অহা নাই দিনক দিনে বাঢ়ি-বাঢ়ি গৈ আছে, গতিকে আমাৰ সেই গোলকীয় উত্তাপবোৰ দিনক দিনে বাঢ়ি-বাঢ়ি গৈয়ে থাকিব। কাৰণ এটা ইঞ্জিনে বহুত তাপেৰে গম পাইছা নাই? তুমি এখন বাইকৰ ইঞ্জিনটো চাবাচোন আমি ধৰি লোৱা দহ কিলোমিটাৰ বা বিছ কিলোমিটাৰ চলোৱাৰ পিছতে গাড়ীখনৰ বা বাইকখনৰ ইঞ্জিনটোত কিমান গৰম হৈ যায়। অ, সেই তা তাৰ পৰা যিখিনি তাপ ওলাই সেইখিনিয়ে গৈ মেলি আমাৰ গোলকীয় উত্তাপ বৃদ্ধিত স মানে অঁ সহায় কৰেগে, গম পাইছা নাই? গতিকে আৰু তাৰ লগতে আমাৰ এতিয়া উদ্যোগ ও মানে যিসমূহ উদ্যোগ আছে, বা কল-কাৰখানা আছে। তাৰ পৰা যিখি যিসমূহ ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱা খিনিও তোমাৰ, আমাৰ গোলকীয় উত্তাপ বৃদ্ধিত এটা বহুত ডা ঙৰ অৰিহণা যোগাই আছে। গম পাইছা নাই? এই এইবিলাক কাৰণতে কি হৈছে আমাৰ যিটো গোলকীয় উত্তাপ বৃদ্ধি, গৰম, এই গৰমটো মানে বৃদ্ধি পাইছে। আৰু গোলকীয় উত্তাপটো বৃদ্ধি হোৱাৰ ফলত আমাৰ কি হৈছে, আমাৰতো বহুত প্ৰব্লেম হৈ গৈছে।
হয়।
কাৰণ কি হৈছে, এতিয়া তোমাৰ হঠাৎ যেতিয়া আমাৰ গোলকীয় উত্তাপটো বৃদ্ধি হৈ যাব, জানা নে কি হ'ব হঠাৎ আমাৰ যিসমূহ প্ৰাকৃতিক দুৰ্যোগ, সেইসমূহ আমাৰ আহিবলৈ আৰম্ভ কৰিছে। কাৰণ বতৰটো ঘপ কে চেঞ্জ হৈ গৈছে, জলবায়ু চেঞ্জ হৈ গৈছে।
চেঞ্জ হৈ গৈছে, হয়।
গোলকীয় উত্তাপৰ উত্তাপ বৃদ্ধিৰ মানে প্ৰভাৱটো সকলোতে দেখা দিছে।
দেখা দিছে, দেখা দিছে।
এতিয়া গোলকীয় উত্তাপ যেতিয়া বৃদ্ধি হৈছে, তাৰ ফলত কি হৈছে তোমাৰ বিভিন্ন মানে যিবিলাক বৰফৰ দেশ, সেই বৰফৰ দেশবিলাকত বৰফ বিলাক তোমাৰ দিনে-দিনে গলিবলৈ আৰম্ভ কৰিছে। হিম বাহৰ গলন হৈছে। তাৰ ফলত কি হৈছে? তাৰ ফলত তোমাৰ কি হৈছে, যিবিলাক সাগৰ পৃষ্ঠ সাগৰ পৃষ্ঠৰ তোমাৰ উত্থান ঘটিছে। মানে সাগৰৰ পৃষ্ঠৰ যিসমূহ পানী, সেই পানী খিনি কি হৈছে তোমাৰ ক্ৰমান্বয়ে ওপৰলৈ উঠি আহিছে। গতিকে তাৰ পৰা কি হ'ব তোমাৰ, আহ সাগৰৰ পানী বৃদ্ধি হ'ব। আৰু তাৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ প্ৰব্লেম দেখা দিব।
দেখা দিব পাৰে, হয়।
আমাৰ সেই সাগৰৰ পাৰৰ ওচৰৰ যিবিলাক চহৰ বা নগৰ সেইবিলাক পানীৰ, সাগৰৰ পানী বৃদ্ধি হোৱাৰ ফলত তোমাৰ অ, উটুৱাই লৈ যাব পাৰে।